অ' কি কৰি আছা?
অ' মই এনে আছো। ছিলো, এতিয়া এই কি? হেল্ল' শুনি আছ হেল্ল'!
আছো মই বোলো তোমাক কন্টাছ
অ অ শুনিছা! অ অ! অ অ!
মই শুনি আছো।
অ অ মইও শুনিছো এতিয়া,
মই শুনি আছো অ শুনি আছো তুমি শুনিছা নাই। ইণ্টাৰনেটৰ অসুবিধা চাগে এবাৰ তাই গান নাগাইন মাতো
অ এ মাজে মাজে মাতটো মানে অকমান নাই। এতিয়া হৈ হৈ গৈছিলি
খুৱ হ'বে, নে
অ ভাত যে আমাৰ দেৰিয়ে হয় অলপ।
অ তকে খোৱা হব ন?
ভাত যে আমাৰ অলপ দেৰিয়ে হয় খোৱা।
অ মোৰ মাতটো বাৰু অলপ দেৰি গৈছে নেকি
অ এতিয়া ঠিকে আহিছে বাৰু।
অ আমিও আজি দেৰিকে খাম মানে ৰাতিপুৱাও ভাতে খালো দেই। তাৰ পিছত দুপৰীয়াও মানে ৰাতিপুৱা আজি দহটামান বজাত ভাত খালো তাৰপিছত আকৌ তিনটামান বজাত ভোক লাগে যে
অ।
আকৌ সে তেতিয়া ভাত খালো সেইকাৰণে এতিয়া আৰু দে খাম ভোক লগাই নাই।
তাকে এতিয়া বাৰু বেছি সময় হোৱাও নাই।
অ হোৱা নাই বাৰু।
চাৰে আঠটা বাজা নাই।
অ খাব মন নাযায় ইমান জল্দি।
অ মন নাযায় এনেকুৱা চাৰে নটা মানৰ পিছতহে ভোকতটো লাগে আৰু।
আহ। গৰম কেনেকুৱা আজি তাত?
গৰম ইয়াত ইমান নাই বৰষুণ দিছিলে আজি।
অ আমাৰ আকৌ গৰম।
অ বৰষুণ নাই দিয়া ন?
বৰষুণ নাই দিয়া আজি, ৰ'দ গোটেই।
উম পিছে হেৰি, দুূৰ্গা পূজা আহি আছে নহয়।
অ', বেছি দিন নাই আৰু ন?
অঁ, ভাল লাগে ন, এ পূজাৰ সময়ত।
অ', এইবাৰ বাৰু ছেপটেম্বৰৰ লাষ্টতে পৰিছে নেকি ন পূজা?
উম হয় চাগে দেই, মই অ', হয় হয়।
অ', অক্টোবৰৰ চাগে পাঁচ তাৰিখ দুই তিনি তাৰিখ মানৰ পৰা শেষে হ'ব নেকি?
উম, তেনেকুৱাই মইয়ো শুনিছো এইবাৰ অলপ আগতীয়াকে হব।
অ', ওলাই যোৱা হয়নে দুৰ্গা পূজাত?
উম যাও। এ এই লগৰ খিনিৰ লগত। তে এনে এপাক মাৰো আৰু খোজকাাঢ়ি, তুমি?
অ', আমিও যাও কিন্তু অলপ এইকেই এইবাৰ মানে মই পোৱা নাই, দুই তিনিবাৰ মান দুৰ্গা পুজাটো, আগতে গৈ যাও আমাৰ ওচৰতে মণ্ডপ কেইবাটাও মানে পাতে। তাতে পূজাও হয়, গলিত টো দিয়ে। বাৰু আমাৰ মানে ওচৰৰে বৰমাহতৰ ঘৰত এনেকে আগবঢ়াই আৰু, শৰাই।
অ',
কিছুমান আকৌ ফল মূলৰ শৰাইয়ো দিয়ে নহয়।
উম দিয়ে দিয়ে।
তোমালোকে চাকি জ্বলাব যোৱানে?
উম যাওঁ চাকি জ্বলাব, আমি এই প্ৰথম দিনাখনেই যাওঁ।
অ', আমাৰ তেনেকে চাকি জ্বলোৱা নহয়, আমাৰ এই দৰ্শন কৰাহে হয় আৰু। গধূলি টাইমত। সন্ধিয়া টাইমত যিটো যে এনেই দৰ্শন কৰি পেলাই মাননীয়তা দিয়ে যে।
উম উম।
তেহে হেৰি কৰা হয়।
আমাৰ আকৌ য়ে কি হয়, এই উম চাকি জ্বলোৱাটো হয় ন দিনত মানে আগবেলাই গৈ জ্বলাই থৈ আহো যে। তাৰ পিছত ওলাই গ'লে তেতিয়া মানে দৰ্শ এখন মানে কি পেণ্ডেল খিনিহে চোৱা হয়, তেনেকে ভিতৰত ইমান যোৱা নহয় মানে গ'লেও মানে বহুত বেছি ভিৰ হয় যে, সেৱা কৰা নহয়ে, সেই তেতিয়াই চাকি জ্বলাই যি কৰা হয় আৰু দিনত ৰাতিপুৱা সময়তে যাওঁ আৰু তেতিয়া ভিৰটো ইমান নাথাকে যে।
সেয়া হয় বাৰু।
উম।
আমাৰ ইয়াতো ইমান ভিৰ হয়, ট্ৰেফিক জাম হৈ যায়গে, গাড়ী মটৰোতো গাড়ীতটো নিব নোৱাৰে বাৰু।
অ', মানুহৰে ভিৰ লাগি যায় আকৌ, খোজ কাঢ়ে খোজ কাঢ়ি যোৱা মানুহ। ঘৰ
কিছুমানত যে প্ৰতিযোগিতাও হয়, নহয় জানানে?
কিহৰ কিহৰ অ', মানে কোনটো পেণ্ডেল বেছি ভাল লাগি
অ', মানে হেৰি অ', কম্পিতিচন এ হয়। চবতকে ভাল অ', ভাল যোনে মানে প্ৰদৰ্শন কৰে পেণ্ডেলটো।
উম।
সেহেতক প্ৰাইজ দিয়ে।
অ', অ', দেখিছো নিউজ চেনেল বিলাক। ত এই চবে মানে এনেকুৱা বেলেগ বেলেগ হেৰি লৈ পেলাই
অ', থিম লৈ পেলাই বনাই তাহাঁতি।
অ', ভাল লাগে।
এবাৰ কেদাৰনাথ বনাইছিলে নহয়। হয় আমাৰ ডিব্ৰুগড়ত। অ', কেদাৰনাথৰ থিম লৈ পেলাই।
হয় দিয়া হয় দিয় দেখিছিলোঁ নিউজত দেখা দেখা লাগিছে। মই অলপ পাহৰিছোঁ। অ' সেইটো চাগে ফাৰ্ষ্ট হৈছিলে নেকি?
আহ জানো চ চ পাহৰি গলো কিন্তু মানে বনাইছিল তো সেইটো দিনত
অ' অ'।
কেতিয়াবা বিচনী দিও বনাই মই ধেৰ এনেকুৱা দেখিছো ইমান ধুনীয়া ধুনীয়াকে বনাই তাহাঁতি পেণ্ডেল বোৰ।
অ' ভাল লাগে আৰু কষ্টও হয় নহয় এইবিলাক বনাওতে।
অ'।
মই এই যোৱাবাৰ পূজাত মানে হেৰি, দুলিয়াজান গৈছিলো দেই। তেতিয়া তাত তে যোৱা বছৰ এ বহুত ধুনীয়াকে পেণ্ডেল এটা বনাইছিলে হে, কিতাপৰে বনাইছিল।
অ' কিতাপৰ পৰা।
ৰ পেণ্ডেল দেখিছিলা চা
অ' নিউজত দেখিছিলো।
অ' সেইটো ধুনীয়া লাগিছিল সেইটোৱে আটাইতকৈ ধুনীয়া লাগিছে দুলীয়াজনত, ‌ তাত বহুত ভিৰ হৈছিলে, আমি মানে ভাবিছিলো আৰু দেই এ গাড়ীৰ পৰা নামি যাম নেকি কিন্তু ইমানেই ভিৰ হল নানাামি আৰু
গাড়ীৰ পৰাই চালা তোমালোকে?
অ' মানে যিমান পেণ্ডেল আছিলে গোটেই কেইটা মানে এ মানে হেৰি গাড়ী পাই চালো আৰু নামি নগলো বহুত বেছি ভিৰ আছিলে মানে মানুহৰ আৰু বেছি ভিৰত কিবা ভালো নালাগে।
অ' সেইটো হয় বাৰু।
উম।
এতিয়া আৰু বেছি দিন নাই এবাৰ কিবা যোৱা কিবা যাবানে কত ফুৰিবা, পূজাত? ঘৰৰ ওচৰতে নে ক'বালৈ যাবা?
এতিয়ালৈ একো ভাবা নাই, মানে আমাৰ ওচৰতটো বহুত খিনি পেণ্ডেল মানে থাকেই তেনেকে। আ প্ৰতি বছৰে খোজ কঢ়ি ওলাই যোৱা হয়, যোৱা বছৰ মই ইয়াত নাছিলো কাৰণে যোৱা নহ'ল। আৰু এইবছৰ তাকে চাও সময় আহিলে ভাবিম আৰু।
অ' আমাৰ এইফালে উজনি অসমতো বৰ ধুনীয়াকে বনাই মানে পূজা ভাগ বৰ ধুনীয়াকে কৰে কিছুমান বহুত মানে ভাল লাগে আৰু এফালে। ডিব্ৰুগড়, তিনচুকীয়া হওঁক পেণ্ডেল বোৰ ইমান ধুনীয়া। ভিৰো হয় বাৰু। যোৰহাটতো চাবলে ভাল। বোলে।
অ' মই অ' মই এনেকে নিউজতহে দেখিছো পেণ্ডেল চেণ্ডেলবিলাক।
অ' মই তেনেকে পূজা টাইমত যদি কবালৈ যাওঁ লগা হয় তেতিয়া এনেকে ৰাস্তা দি চাই যোৱা হয় যে দিনতে মই ধেমাজিত এবাৰ চাইছো পূজা। তাৰ পিছত ডিব্ৰুগড়তো চাইছো বাৰু। তিনিচুকীয়াতটো দেখি দেখিছো কিন্তু মই নামনি অসমৰ ফালে চোৱাগে নাই পুজা আজিলৈ।
অ' এইফালেও ধুনীয়া বনাই নামনি মানে কি আমাৰতো মাজত পৰে বাৰু। মধ্য অসমত পৰে। এ, ইয়াতে অ', এনেই গুৱাহাটী ফালে মানে ধুনীয়া বনাই এফালে গুৱাহাটী, বঙাইগাওঁ মানে নিউজতহে দেখিছোঁ মইতো যোৱা নাই। অ', যোৱা নাই বাৰু এ, আচলতে চবতে ধুনীয়াকে বনাই, ধুনীয়া লাগে আৰু কল-কলকাতাতো ক'বই নালাগে তাতটো
অ', বেছি ডাঙৰকে পা তে, ন? এইটোতো ভাৰতীয় সংস্কৃতিয়ে হয়, দুৰ্গা পূজাটো
হয়, হয়, অ', আ-মানে অ', অ', যিখিনি মানে হেৰি মানুহখিনি মানে আমাৰ অসমৰ কাৰণে বিহু যেনেকুৱা তেনেকে কলকাতা মানুহখিনিৰ কাৰনে দু দুৰ্গা পূজা তেনেকুৱা আৰু
আমাৰো ভালে লাগে ন' আৰু দুৰ্গা পূজাতটোতো শুভ মানে, শক্তি পূজা হিচাপে আখ্যা দিয়ে চাগে।
হয়, হয়। দেৱীক পূজা কৰা হয়।
অ', আশীৰ্বাদ ল'বলৈ যোৱা হয়, আৰু মা দেৱীৰ দুৰ্গা মা দেৱীৰ
আৰু মোৰ যে পূজা বুলি ক'লে আটাইতকৈ জেলেপি
অ জেলেপি খাই ভাল লাগে দুৰ্গা পূজাত জেলেপী টোৱে মেইন আৰু ন?
অ মানে সৰুতেটো এই গেছ বেলুন অ, লয়- লয় মই বাৰু তেনেকে দূৰ্গা পূজা বুলি কাপোৰ কনা কিনি পোৱা নাই আজিলে এই আগৰে যিবিলাক মানে থাকে কুুৰ্তি ছেট সেইবিলাকে পিন্ধি ওলাই যাওঁ।
আমাৰ বিহুতে লোৱা হয় আৰু ন?
অ, সেইটো কাৰণে আকৌ দুৰ্গা পুজি মানে দুৰ্গা পূজা বুলি বেলেগ
অ, লোৱা নহয় মোৰো সেই লোৱা নহয় তেনেকে কাপ পোৰ লগৰ বোৰে আকৌ সকলোৱে লয় পূজা বুলি তাহাঁতি ভালে পায় পূজা আহিলে।
চবৰে চখ থাকে আৰু তেনেকে।
অ, আচলতে বাই ভনীও বেছি হলে মানে ওলাই গৈও ভাল লাগে যে তাহাঁ ই এনেকে ফূৰ্তিতে কিছুমান কৰা হয় আৰু আমাৰ এতিয়া অকলশৰীয়াকে থকা যে ইমান ওলাই মেলি এদিনহে যাওঁ। সেইকাৰণে এ আগৰ বোৰে পিন্ধি যাওঁ আৰু এদিনৰ কাৰণেহে নিকিনো।
অ সেইটোৱে মোৰো সেই মানে দুদিনকে ওলোৱা নহয়ে এদিনে ওলাই যোৱা হয়, এদিনতে মানে ভাগৰ লাগি যায় আৰু খোজ কাঢ়ি কাঢ়ি আৰু ওলাব মন নাযায় আৰু।
অ সপ্তমী অষ্টমীৰ দিনাখনে ভাল লাগে ন?
অঁ।
দশমী দিনাখন, ত ভাচান হয়।
অঁ মই দশমী দিনা ওলাই পোৱা নাই, তুমি চাই পাইছানে?
ম আমাৰ যে এনেকে ৰাস্তাতে আমি থিয় হৈ পেলাই চাওঁ মানে ঘৰৰ ওচৰতে এনেকে। পদূলি মুখতে বুলি ক'ব লাগিব আৰু।
অঁহ অঁ। আৰু এনেকে উম আৰু যে দেৱী যে বিসৰ্জন দিয়ে টো চাই
নাই নাই আমি এনেকে মূৰ্তিবোৰ লৈ যাই যে গাড়ীত তেতিয়া গুৱেটৰ পৰাই চাওঁ অ', চাইছোঁ চাগে তুমি আৰু মই এদিন।
আমি একেলগে কেতিয়া চাইছিলোঁ?
সৰু আছিলোঁ নিকি? দুৰ্গা পূজা আছিলে চাগে।
মোৰ যে, মনতে নাই।
মনত নাই ন? বহুত দিন হ'ল।
মানে ক-ক'ত আছিলা? তুমি তেতিয়া মানে
আমাৰ ঘৰলে আহিছিলা, অ', আমাৰ ঘৰলে আহিছিলা, আমি ওলাই গৈ ছিলো যে, ৰাস্তালৈ মানে গেটৰ পৰাই চাইছোঁ চাগে।
অ', অ', মই পাহৰিলোৱে।
মোৰ‌ তুমি
এ মই আছ
মনত আছে।
বা কি পিন্ধিছিলো নো?
আহ পিন্ধিছিলা, আৰু ব্লেক কালাৰৰ পেন্ট এটা।
আহ। অ' ৰবা ৰবা সেইটো, এ
পোৱা নাই চাগে তোমাৰ।
অ' মোৰ মনত পৰিছে পৰিছে এতিয়া সেইটোতো বেছি বছৰ নাই হোৱাতো এতে কিম একৈশ একৈশ চন মানৰ হ'ব। জাকে আছিলে নেকি মুঠতে তুমি মোক লগ ধৰিছিলা চাব যাও বুলি কিন্তু আমি যোৱালৈ গুচিয়ে গ'ল নে এনেকুৱা কিবা এটা হৈছিলে। তাৰপিছত আমি ফটো চটো উঠি পেলাই আহি গলো।
গাড়ীখন মানে গুচি গ'ল, গুচি আহিলোঁ আমি এইডখ
অ',